হেল্ল'!
হেল্ল'!
হেল্ল'! শুনিছা নে?
হেল্ল'!
হেল্ল'! অঁ শুনা পাইছা নে তুমি?
অঁ-অঁ! শুনা পাইছোঁ।
অ! কি কৰিছা?
এনেই আছোঁ। তুমি?
অঁ! অঁ মইয়ো এনেই বহি আছিলোঁ তোমাৰ।
অঁ-অঁ! খবৰ পাতি ভালেই দিয়া। তোমাৰ?
মোৰো ভালেই বহুত বেছি ভাল। বতৰো ভখল ঠাণ্ডা-ঠাণ্ডা লাগিছে। হয়-হয় বতৰো ভাল মানে। বৰষুণ-বৰষুণ এই এই কাৰণে ভাল আৰু। ভাত খালা?
দেৰি আছে অলপ
কিবা চাউণ্ড ফেনৰ বতটা নেকি কিবা মানে কি শব্দ এটাও হৈ আছে
ফেনৰ বত নহয় আচলতে মই ভাত বনাই আছো তাল শব্দ হয়
অ
ঠিকে আছে কি বনাই আছা আজি ভাতৰ লগত
ভাত দালি আৰু আলু ভাজি ভাত
অ ভালে
পিছে গৰমৰ বন্ধ কেনেকুৱা গৈ আছে মই ভাত খালো কিতাবাই
উ গৰমৰ ৰদক ক'ব গলে ভালো বেয়াও
উ কৰ বাত ফুৰিব গেলা গ'লা নে নাই এতিয়াল
উ গৈছিলো মামাহতৰ ঘৰত গৈছিলো তাতে চাৰি পাঁচদিনমান থাকি কিনে আহিলো এতিয়া ঘৰত
অ ভালে কৰিছা এনে গৰম বন্ধ দিলে মানুহে মামাসতৰ ঘৰতে যায় মই এতিয়ালৈকে ক'তো যোৱা নাই হয় মই এতিয়ালৈ ক'তো যোৱা নাই ঘৰতে আছো
অ নোযোৱা
যাম দেৰিকৈ যাম আৰু আছে ন পোন্ধৰ দিনৰ নিচিনা আছে আৰু আৰু কি আছিলে এইটো
অলপ গৰম বেছি আৰু সেয়ে বাকী ঠিকেই আছে
আৰু গৰম বন্ধ বুলি ক'লে মানে কি মানুহে বেছি নিজৰ মামাৰ ঘৰতে যায়
যায় যায়
তুমিও মামাৰ ঘৰ ঘূৰি আহিলা মোৰো মামা আছে বাৰু কিন্তু মামাৰ ঘৰত এ আগৰ দৰে মৰম চৰম নাই এতিয়া যাবলে মন নাযায়
অ মামাৰ ঘ মানে কি হয় মানে গাঁৱৰ পৰিষদটো ভাল লাগে আৰু এইটো মাহত এতিয়া মানে পথাৰত মানে কাম কৰি থাকে ন মানুহবোৰে
হয় আৰু এইটো সময়তে কি হয় ফল মূল বিলাকো পকি উঠি যায় গছত আম থাকে গছত কঁঠাল থাকে
অ মানুহে পথাৰৰ কামত আৰু বৰষুণ দিয়ে ন খাল বিল বোৰ ফুল হয় মাছবোৰ পায়
মাছ ধৰিও ভাল লাগে হয় দিয়া গৰমৰ দিনকেইটা মানে অ মজাই বেলেগ
এইটো মই ভাল নাই এই মানে জুলাই আগষ্টতো ভাল লাগে কিন্তু জুলাইতো আকৌ খুলিয়েই যায় ন স্কুলবোৰ আগষ্টৰ এক তাৰিখৰ পৰা
হয় গৰম বন্ধ আৰু বঢ়াই দিব লাগে একমাহ দহ দিন কৰি দিব লাগে মোৰ হিচাপত কাৰণ এক মাহে আজিকালি কমেই হৈ যায় ওম গৰম বন্ধ ধৰা পা মামাৰ ঘৰত থকা যায় পেহী ঘৰতো যাব মন যায় কেতিয়াবা কেইদিমান পেহী ঘৰতো থাকি আহিব মন যায়। এনেকেই ঘূৰি ফুৰি থাকিব লাগে আৰু
লাগে লাগে।
তুমি আৰু কৰ'বাত যাম বুলি ভাবিছা নেকি।
কৰবাত যাম মানে চাওঁ, বাইদেউ হঁতৰ ঘৰত যাব পাৰোঁ পিছলৈকে। এতিয়া নহয় বাৰু দহদিনমান মই ঘৰতে আছোঁ তাৰপিছত।
দহ দিন মানে আছে আৰু পাঁচ দিন দহ দিন গলে আৰু পাঁচ দিন থাকিব।
উম সেই পাঁচ দিনত যাম।
ভালেই ফুৰিব লাগে অলপ মই গৰম বন্ধ বুলি কতো,
যোৱা নাই।
যো যোৱা নহল এইবাৰ পিছে মানে কি। খুৰা সত আছে পেহী মাহী মামাহঁত চবেই আছে। হলেও ইচ্ছা নাযায় এতিয়া সিহঁতৰ। এতিয়া মানে কি নিজাকৈ কৰবাত অলপ দূৰ ঠাইত তেনেকুৱা কৈ ফুৰিব যাব মন যায় গৰমত,
অ অ এইফালে তুমি শ্বিলং মেঘালয়ৰ ফালে যাব পাৰা।
হয় এনেই সেইফালেতো মাজে মাজে যোৱা যায় ভাল লাগে।
উম
মোৰ মানে ভাল বেছি ভাল লগা ঠাই টোৱে হয় মেঘালয়।
উম,
হয়। আৰু
তাতে বৰষুণ দি থাকে ন এতিয়াতো বেছি বৰষুণ দি থাকে।
সেইকাৰণেতো তাৰ নাম মেঘালয় মেঘ যুগ আলয় মেঘালয়।
কিন্তু এইবাৰ কিন্তু জুলাই মাহত, অ সেইটো হয় এইবাৰ কিন্তু জুলাই মাহত আমাৰ যদি, অসমতো সেইটো মানে গুৱাহাটীতো মানে বৰষুণৰ পৰিমণটো অলপ বেছি হৈছে।
মইতো ভালেই পাইছো।
হয় ভাল হৈছে এইকানে মানে, হ'ব লাগে বৰষুণ ভালে কিন্তু মানে। জুলাই মাহটো মানে বেছি গৰম থাকে মানে জুলাই, আগষ্ট, এই কেইটা মানে বহুত মানে। ভৰ ৰদৰে হয় ন,
গৰম বন্ধু বুলি জুলাই মাহটো এনেই মিছাতে বদনাম জুলাইত কিন্তু আগৰ, বৰষুণ বেছি হয় আৰু আগষ্ট মাহত হে বেছি গৰম লাগে।
হম,
তুমি মন কৰিছা নে এইটো কথা।
কৰিছো কৰিছো আগষ্ট আগষ্ট আগষ্ট আৰু ছেপ্তেম্বৰ আধালৈকে। গৰমতটো বেছি থাকে।
হয় বেছি থাকে এই দুই হেজাৰ বিশ। কথাই কৈ আছো ধৰা দুহেজাৰ বিশ আজিৰ পৰা ছয় বছৰ আগৰ। তেতিয়া মানে কি জানা ছেপ্তেম্বৰ আহিলেও ঠাণ্ডা পৰিছিল আজিকালি ঠাণ্ডাই নপৰা হৈ হৈছে ছেপ্তেম্বৰত।
ঠাণ্ডাই নপৰে কিন্তু আকৌ যি কেইদিন ঠাণ্ডা পৰে সেইকেইদিন কিন্তু বহুত বেয়া ঠাণ্ডা পৰে এই মাঘ বিহুত। টাইমত। জানুৱাৰী উম কিন্তু নাই কিন্তু পৰে দেই নপৰা নহয় মানে বেছ বেছিদিন নাথাকে আৰু ঠাণ্ডাত আগৰ দৰে
আগতে বেছিদিন নাথাকে হয় গোলকীয় উত্তাপ বাঢ়ি গৈছে সেইকাৰণে
গোলকীয় উত্তাপ বাঢ়ি গৈছে
কল কাৰখানা এইবিলাক মানে মানে কি হৈছে বহুত গৰম বাঢ়ি গৈছে ন বায়ুমণ্ডলৰ মানে কি ঠাণ্ডা বস্তুটো ৰাখিবই নিবিচাৰে গোটেই গৰম বতাহ
অ
সেয়াই সেইটো কান
কতো মানে অলপো মানে ঠাণ্ডা বতাতো মানে তাপ মানে বহুত টান হৈছে বিচাৰ থাকিব লাগে গছ ক'ত আছে গছ ক'ত আছে
এই সেইটো সময়ত মানে কি হয় তোমাৰ মেঘালয় হওক বা এইয়া দাৰ্জিলিং ছিকিম এইবোৰ ঠাইত ফুৰিবলে ভাল এই অৰুণাচলৰ টাবাং এইবোৰ ঠাইত ঘূৰি ঘূৰিবলে ভাল কাৰণ ঠাণ্ডা হৈ থাকে কিন্তু অসমত কিন্তু আগৰ দৰে ঠাণ্ডা হৈ নাথাকে এতিয়া গৰম হৈ থাকে অসমত এতিয়া ঠাণ্ডাও কমি গৈছে নাজানো কি হ'ব আৰু
ঠাণ্ডাও কমি গৈছে গৰমে হৈ থাকি ঠাণ্ডা নোহোৱাই হ'ব
কেইবছৰ মানৰ পিছত আমি ঠাণ্ডা নাপামে ঠাণ্ডা কি বস্তু আমি গমেই না
নাপামে
ভৱিষ্যত প্ৰজন্ম আহিব যেতিয়া সিহঁতেৰ মানে কি আহি কিনে গৰমে পাব
গৰম পাব সিহঁতক কব লাগিব আৰু ঠাণ্ডা কেনেকুৱা আছিল
হয় হয় সিহঁতক মানে হেৰি ভিডিঅ' ৰেকৰ্ডিং কৰি পেলাই দেখাই থব লাগিব
অ
আৰু তো উত্তৰ মেৰু দক্ষিণ মেৰুত যে আমাৰ যিবিলাক বৰফ আছে
হোম
মোৰ বৰফ বিলাকো গোলকীয়ত উত্তাপৰ বাবে লাহে লাহে গলিব ধৰিব যাৰ কাৰণে কি হ'ব সাগৰৰ পানী যে পানীৰ যোনটো অ পানীৰ ফিষ্টা যোনটো আছিলে সেইটো মানে কি বৃদ্ধি পাব সেইটো কাৰণে কি হ'ব চহৰ নগৰত পানী সোমাই আহিব
উম
হয় কিবা চাউণ্ড আহি আছে তোমাৰ এ বাহিৰে চাউণ্ড
কিবা
অ এই টিভি নে মোবাইল ফোনৰ কিবা এটা আহিছে
মোবাইলৰ এই ভণ্টি মোবাইল চাই আছে তাৰে চাওঁন
একো নাই ভণ্টিহঁতৰ ভাইটি ভণ্টি হঁতৰ দিন আৰু গৰম বন্ধ বুলি কলে সিহঁতৰে বেছি ভাল আৰু
গৰম অ গৰম বন্ধ বুলি পেহীয়েকৰ ঘৰত ফুৰিব আহিছে
অ সেইটো কাৰণে শুই শুই খালি কাৰ
সেইয়ে কৰি আছে অহাৰ পৰা
অ,
মানে মাকহত লগত অহা নাই ন কান্দিব বুলি ভয়ো লাগে সেইকাৰণে মোবাইলটো দিয়ে থৈ দিওঁ।
অ ঠিকে কৰিছা। আৰু সিহঁতৰ দিনাতে আৰু আমি গৰম বন্ধত কি কি কৰিছিলো? এই ধৰা মানে কি বিচনী যে বনাই আমাৰ- এই খুড়া হতৰ লগত গাঁৱত গৈ বিচানী বনাইছোঁ আৰু চোতালত বহা- তাৰপিছত নানি হতৰ ঘৰত গৈছিলোঁ, নানী মানে কি কয়- পাতি বনাইছিলে এই পাতি গছৰ সেই দি কেনে।
উমঁ।
তাৰপাছত- অ' আৰু এটা পাতি ৰবা কিহেৰে দি বনাইছিলে খেজুৰৰ পাতেৰেও হেৰি বনাই পাতি বনাই।
পাতি বনাই অঁ'।
হয়, খেজুৰৰ পাতে পাতি বনাই সেইটোও দেখিছিলোঁ।
আৰু পুখুৰীত গা ধোৱা।
পুখুৰীত গা ধুৱা এই-
মামাহঁতৰ লগত পথাৰত যোৱা মানে স্মৃতিবোৰ বহুতেই আছিলে।
হয় হয়।
এট এতিয়াহে নাই। এতিয়া গৰম বন্ধ মানে অকল ফৰিব যোৱা।
ফুৰিব যোৱা হয়। তুমি বন্ধৰ কি কৰিছিলোঁ সৰুতে। অঁ' গাঁৱত গৈ কিনে বৰশী মাছ মাৰিছিলো বৰশীৰে। বৰশীত কি কৰিছিলো- কিছুমানে কেঁচু দিওঁ মাছ মাৰিছে বৰশীত মানে কি কেঁচু লগাই দিয়ে- তাৰপিছত পানীত দিয়ে মাছ ধৰে। মই- আকৌ হেৰি কৰিছিলোঁ ভাত যে ভাত এটা দুটাকৈ এনেকে বৰ শীত দি দিছিলোঁ এই গৰৈ মাছ, কাৱৈ মাছ এইবিলাক বেছিকে উঠিছিল। দুই এটা পুঠিও উঠিছিল, খলি হনা এইবিলাকো উঠিছিল।
অঁ'।
হয়। ঠিক আছে, তোমাৰ লগত কথা পাতি ভাল লাগিল কিছুমান পুৰণা স্মৃতিও মনত পৰিল মোৰ। আমি পিছত আকৌ বেলেগ এটা অধ্যয়নত আলোচনা কৰিম।
অঁ' ঠিক আছে দিয়া।